আহ।
অ' বাইদেউ, কি কৰিছে?
এয়া, বহি আছো। কাম বন কৰি লৈ ৰাতি বেয়া। ভবা কাম-বন কৰিলো। আজৰি হৈছোঁ এতিয়া চাহ তাহ খাই।
অ'।
বহিছো। হা চোডালখন আকৌ মাৰি হেল্ল'।
অ', অ'।
চোতালখন চাফা কৰিলোঁ একেবাৰে ইমান হাবি হৈছে। ভাবিও হয়। যে বিশ্বাস হৈছে
অ'।
তাৰ পিছত বোলো আজি গা নুধোওতে অলপমান চাফা কৰি লওঁ অ'। সেই বুলি অ', ভিতৰলৈ আহিব। সেইকাৰণে একেবাৰে শুৱা পা উঠি চোতালখন সা-ইলৈ, এসোপা কোৰ মাৰিছোঁ। কোৰ মাৰিলা? অ', দুপৰীয়া অলপ বনাই পেলাই শাক-পাচলি কেইটামান গোটাই থৈছো।
অ'।
লাওঁ আগ আকৌ কচু থৈ কেইটামান
অ'।
থেই এনেকে গোটাই কাটি কুটি থৈ আহিছোঁ।
অ'।
এইয়া চাহকন খাই বহি আছোঁ, তুমি কি কৰিছা?
মই আজৰি বিজৰি হৈ চাহ একাপ খাইছোঁ।
অ'।
বোলো হেৰি কও, ফোন এটা কৰোঁ।
অ', এ স্কুল গ'ল।
অহ, তাই গ'ল।
অ'। তাৰ আগতে ভাত-পানী খাই যায় আও
অ', ৰাতিপুৱা ভাত পানী খাই কৈ খুৱাই বোৱাই পঠিয়াও।
উম, ৰাতিপুৱাই বনাবলগীয়া হয় ন?
বনাবলগীয়া হয় দেউতাকো যায় তাইও যায় যে আৰু দুটা বজালৈকে কষ্ট হয় নহয়। টিফিনো তেনেকে নাখায় ভালকে।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
আজি বোলো ফল মূল নিবানে বুট নিবা বোলে বুট হে নিম বুট কেইটামান কৈছে সিজায় দিয়াচোন। নিমখ দিবা, আদা দিব বা জলকীয়া অকণ দিবা।
অ'।
কেইটামান দিবলৈ বুটকেইটা সেই সিজোৱাৰ পিছত অকণ এই ৰঙা বুটটো যে ক'লা নিচিনা হ'ল যে এতিয়া নিনিয়ে নহয়। ক'লা-ক'লা হৈ গ'ল বুলি, অ' ক'লা-ক'লা হৈ গ'ল মই মই বোলো একো নহয় সিজালে এইটো বুট তেনেকুৱাই হয়।
অ'।
তাৰ পিছত যেনিবা কোনোমতে । উম।
আ বিশেষ খোলা নহয় পানী খিনি আইৰন আছিল নেকি?
পানীখিনি আইৰণ হয় ৰঙা বুটটো অকন ক'লা হয় যে।
অলপমান কোলা হয় যেনিবা বেছি নহয়।
হল আৰু নাখাওঁ।
উম, আজিকালি ল'ৰা ছোৱালী আকৌ ফলহা বস্তু নাখায় ন
নাখায়, আপেল নাখায় ৰঙা হৈ যায়গে যে দেৰি হৈ গ'লে, কাটি দিলে।
অ'।
সেয়া।
আঙুৰ চাঙুৰ নেখায়, এ নাখায় একো।
সেইটো কাৰণে মানে দিবলৈ অকমান ঢেৰ চিন্তা কৰিব লাগে ৰুটি দিলে টান হৈ যায়গে আৰু ঠাণ্ডা হৈ যায়।
উম, অকমান ঘিঁউত ভাজি-ভাজি দিবাচোন।
ঘিঁউত ভাঁজি দিলেও ঠাণ্ডা হৈ যায় যে। ঠাণ্ডা হৈ গ'লে খাবলৈ বেয়া পায়।
উম আকৌ এতিয়া গৰম দিন ভাত ভাজি চাজি দিলেও অকণমান গোন্ধাই যায় ন'।
সোনকালে, আমি সোনকালে বনাওঁ যে।
উম।
আমাৰতো চাৰে সাতটালে ভাত পানী চব ৰেডি হৈ যায়। মানে কি হয় এ টিফিনত খপটো টাইটকে মাৰি দিয়াৰ পিছত সেদিনাখন দি পঠাইছিলো আলুখিনি অকমান ঘৰ পোৱালে, কৈছে চোৱাচোন আলু ভাজিটো কেনেকুৱা কেনেকুৱা লাগিছে।
উম গোন্ধাই যায় গৈ দুপৰীয়ালৈ।
হৈ যায় উম।
উম গৰম যে বেছি গৰম হৈ আছে আজি তাতে যিডাল ৰ'দ। দিছে।
আজি বহুত ৰ'দ দিছে ন'।
উমমম, ৰাতিটো আৰু ।
তাকে ৰ'দটো দেখি
উম।
ভাবি বোলো জোতাই মোজাই পিন্ধাই পঠিয়াইছো। ইমান গৰম দিছ যে কষ্টহে পায় ল'ৰা ছোৱালীয়ে।
উমম, স্কুলত ফেন চেন আছে যেনিবা ন'!
আ ফেন চেন আছে হলেও ক্লাছত দুখন ফেন হে
অ'।
ল'ৰা ছোৱালীয়ে পাঁচপোন্নটা।
অ'-অ'। তাতে মানুহ-মানুহ যা যদি ল'ৰা ছোৱালী সৰহ হয় এনেও গৰম এটা উঠে ন'! অ', যিমান হেৰি হ'ব সিমান গৰম উঠে মানুহ
তাকে এতিয়া দেখোন আমাৰ এইফালে কাৰেণ্ট নাই, আপোনালোকৰ ফালে আছে নে নাই? আছে ন'।
উ আমাৰ ফালে আহা নাই, এতিয়া নাই। ইনভাইতাৰাত চলি আছে।
নাই সেইটো কাৰণে মই কৈছোঁ। । কাৰেণ্টটো কাটি দিলে আকৌ বেছিকে বেয়া লাগে।
উম।
মোৰ ঘৰত কাৰেণ্টটো কটা গলে তাইলেহে মনত পৰে বোলো গৰমতে আছে নে কি এ বা।
অ'।
ঘৰত ফেনখন চলি থাকালৈকে অনুভৱ নহয় যেতিয়াই ঘৰত ফেনখন বন্ধ হৈল তেতিয়াই মানে আকৌ তাইলৈ মনত পৰে।
উম তাতে জোতা চোতা পিন্ধি গ'লে বৰ দিগ এতিয়া তলৰ ফালৰ পৰাও গৰম ওপৰ পাও কাপ পোহোপা ন
তাকে।
ঘৰত থাকিলেটো চেমিজ এটা পিন্ধি থাকিব পাৰে।
তাকে।
উম। গৰমৰ দিন কেইটা দিগদাৰ।
মোজাই সোজাই
উম। চব পিন্ধি যাবা লাগে। এয়া, অইন স্কুলত যেনিবা নেলাগে ন'? এই সোপা এতিয়া প্ৰাইভেট স্কুল আ
চৰকাৰী স্কুল, চৰকাৰী স্কুলো কিছু-কিছু দিছে জোতা চোতা এতিয়া।
হ'লেও জোতা নেপিন্ধিলেও চেন্দেল পিন্ধি গ'লেও হয়। । উম, চব একেবাৰে ৰেগুলা পিন্ধি যা লাগিবই উম। বহুত কষ্ট হয়। ল'ৰা-ছোৱালী সোপা গৰমত এহ্
তাকে।
উম। তাৰ পিছত এতিয়া ভাত পানী এ বনাই খাই বৈ আহিলে আৰু
খাই বৈ উঠিলোঁ এতিয়া আকৌ বনাব লাগিব।
অ', দুপৰীয়ালৈকে।
অ', দুপৰীয়ালে বনাব লাগিব।
উম, আকৌ যোগাৰ কৰিব। এই গৰমৰ দিনত বহুত দিগদাৰ ন দুবা দুবা বনোৱা। ৰাতিপুৱা বা দুপৰীয়া বা আকৌ গধূলা বা
তাকে।
উম, একেবাৰে বনাই থলেওতো গোন্ধাই যায়।
তাকে, গৰম খনত বোলে দুবাৰ তিনিবাৰ নবনাও এবাৰে বনাই থওঁচোন।
উম, ঠাণ্ডা দিনত এবাৰ বনালে বোলে দুপৰীয়া গৰমাই ল'লো হয় গ'ল।
হৈ গ'ল।
কিন্তু গৰম দিনতো নহ সেইসোপা গোন্ধাই যাবগৈ। আকৌ একে সপাকে খাব মন নাযায় নহ, ৰাতিপুৱাই বনোৱাখিনিকে। দুপৰীয়া আকৌ উম, ঠাণ্ডা দিনত পাৰি হ'লেও স্কুলৰ পৰা আহি আকৌ একে সপাকে খাব
অ', নতুনকে কিবা এটা যোগ কৰি দিলে হ'ল, চাট টনিয়ে হওঁক, পিটিকাই হওঁক।
অ'।
ঠাণ্ডা দিনত আকৌ আলুটো ওলাই যে, আলু চালু পুৰি কৰি পিটিকা বনাবলৈ ভাল হয়। এই, উম। হেৰি, কি বুলি কয়, এইবোৰ কিবা কিবি পিটিকা কৰিবলৈ জিকা-চিকা, ভুল-চুল ওলাই নহয়।
উম।
নতুনতে খাবলে ভাল লাগে।
ভাল লাগে।
বিলাহী
অ' বেঙেনা বিলাহী পিটিকা কৰিলে
উম।
আৰু ভাল লাগে, জুইত পুৰিলে বেছি চা
হয়, হয়, উম, আমাৰ চৌকা এটাও আছে সেইটোক নে ৰাখিছোঁ
অ', আমাৰ খৰি চৰি জ্বলা নাযায় আওঁ
অ', আমাৰ মানে হেৰি অইনতটো কথা নহয় এই বিহুৱে চহুৱে পিঠা চিঠা বনাবলে তাৰপিছত আক আকৌ ধৰক এনেকে কিবা পুৰা চোৰা কিবা পিটিকা খাব মন গ'লে
উম, সেই নহয় তেনেকে জ্বলাই পেলাই পি তিকা এ, পোৱাতকে, এনে ভাত বনালে যেতিয়া অঙঠা হ'ব হেইটো অঙঠাত যদ দিয়া যায়, বস্তুটো বেছি ভাল হয়।
অ, কেতিয়াবা মাজে মাজে ভাতটো বনাওঁ চচত, এই মানে মানুহটোৰ প্ৰেছাৰ আছে যে। প্ৰেচাৰ মানে অকমান দিগ দাৰ কৰি থাকিলে তেতিয়া মানে চচতে বনাওঁ। এ, তেতিয়া চচত বনালে অঙঠাত হৈ থাকে যে হেই তাত পিটিকা কেইটা বনাবলৈ ভাল হয়।
অ, তেনেকুৱাত দিলে একে বৰ ধুনীয়া পিটিক কা হয়, এই গেছত পুই
অ, সম্পূৰ্ণ দু-গোটেইকেইটা চাইদ পোৰা নাযায় যে। উম, সেই তোৱে।
উম, আমাৰ তেনেকা জুই জ্বলা নাযায় আউ।
অ
আমা মানুহ কম চব গেছতে বনোৱা যায়।
অ।
নজলাওঁ এ।
অ।
পোৱা পিটিকা গেছতে পোৱা যায়। বেঙেনা, বিলাহী হেয়া তাতে পো। আকৌ জিকা কলিবিলাক পুই খাব ভাল লাগে।
ভাল লাগে মিঠা মিঠ লাগে যে, মই ভাল পাওঁ। জিকা হওঁক, ভোলটোও ভাল লাগে। ভোলটো পুৰি পেলাই, কলিতে পিটিকা কৰি খাবলৈ ভাল লাগে, বুট কেটামান দিব লাগ এ আদা অকণ দিব লাগে
অ, আউ বেলেগ বস্তু নেলাগেআ হেয়া দিয়ে ভাত খাব পাই না
উম।
হেয়া তেনেকে যদি সানি লোৱা যায় দালি অলপ হ'ব লাগ
তাকে।
মই আকৌ দালি ভাতৰ লগত বুট ভাজি, শুকানে আলু এটা দি পেলাই, শুকানে যে বুটটো ভাজ
ভাজে অ
সেইটো খাই ভাল
ভাল পায়।
উম।
মইও ভাল পাওঁ তেনেকে পিটিকা চিটিকা অকণ চাট এতিয়া গৰমত পুদিনা চাটনিটো খুব ভাল পাওঁ।
উম এ আমি ইমান ৰুইছো পদুণা নহয়।
নহয় ন। মাটিটোও কাৰণে নহয় নেক কি
জানো এতিয়া পদিনা কিয়া নহয় হয় আকৌ মৰি যায়।
একদম বাটি মাটি হ'ব লাগে। এতিয়া পুদনাটো নিজে নিজে হৈ বাঢ়ি আহে।
উম নেদ হৈছিলে নহয় এডৰা মান আকৌ নাইকিয়া এডালো নাইকিয়া হৈ গ'ল।
অ আমাৰ ঘৰত আছে।
উম।
এই গৰম দিনলৈকে সেই জ মানে পানী দুনি দি ঠিকে ঠাকে ৰাখি থাকো আৰু
আহ অ' দিয়া। হ'ব দিয়া ন।
অ অ হ'ব দিয়া।